হেল্ল'!
হেল্ল'!
অ, কি কৰিছা?
এইয়া, ভাইটিক কোচতে লৈ মেলি শুই আছোঁ।
অ।
উম। তুমি কি কৰিছা?
আছো মই।
আচ্ছা আচ্ছা। খবৰ খাতি ভালনে?
অ, ভালে ভালে।
উম, উম।
আবেলি যে, এনে অলপ খোজকাঢ়ি দিছো, অকনমান।
অঁ, অঁ।
অ।
ভাইটি নাই নেকি, ডাঙৰ ভাইটি?
ডাঙ ভাইটি আছে।
অ, অ। তেজপুৰ ফালে যোৱা হ'ব নে কি?
অঁ যাম বুলি ভাবিছো।
অঁ অঁ কেতিয়ালৈ যাবা।
চাওচোন কোনদিনা যাও যাম আৰু এইকেইদিনতে মহাই ছুটি লব লাগিব যে।
উম উম' হয় বাৰু কথাটো।
মহাই ছুটি ললেহে যাব পাৰিম।
হুউম'
মহাই ছুটি ললে ছুটীটো মিলাব লাগিব নে?
তাকে তাকে,
ছুটি লৈ পেলাই যাম আৰু এইকেইদিনতে।
কিবা খালা নে?
উম' খালো খালো।
অঁ'
মই ওতছে গাখীৰে খালো।
আৎচ্ছা আৎচ্ছা ময়ো এইমাত- তো মানে বজাৰলৈ গৈছিলোঁ যে বজাৰৰ পৰা আহোঁতেই পাইন এপল এটা লৈ আহিছিলোঁ। আনাৰস এটা আন- তাৰ আনাৰসটো এনেই আজিলৈকে কাটি পোৱা নাছিলোঁ বাৰু দেই নিজেই, এই মানে- কিবা চকু তকু এৰাব লাগে বুলি কয় যে বৰ প্ৰব্লেম হয় তেন সেইবিলাক কৰিবলে।
উম'
আজি যেনিবা নিজেই কাটি মেলি খালো।
অঁ পাৰিলা কাটিবলে।
যেনে তেনে আৰু।
অঁ অঁ।
যুঁজি যুঁজি পাৰিলোঁগে আৰু।
অঁ অঁ অঁ অঁ পাৰিলে ভাল আৰু।
তাকেহে, উম' এই নিজে খাই ভাল পোৱা বস্তুবিলাক- ধৰাচোন নিজে বনাব জানিলে নিজে কৰিব পাৰিলে ভালেই ন।
অঁ
খোৱা বস্তু হওক নাইবা বেলেগ কামেই হওঁক নিজৰ ইম্পৰ্টেণ্ট কামবিলাক শিক- শিকিবই লাগে মানুহে।
অঁ সেইটোৱেটো।
যিমানেই যিমান চাক- কৰে নকৰক কেলে ডাঙৰ চাকৰিয়ে নকৰক কেলে নিজৰ কামবোৰ সৰু সুৰা কামবোৰ হ'লেওতো- কৰিয়েই খাব লাগিব।
অঁ কৰিবই লাগিব নিজৰ কাম খিনিতো পুৰা। নকৰিলে নহব ন, মই দেখোন চবেই কৰো পৰাপক্ষত।
মই পিছে নিজৰ কামখিনি বাৰু বেলেগে কৰিলে ভালো নাপাওঁ বাৰু মই ঘৰতো কাপোৰ নিজেই ধোওঁ মানে।
কেতিয়াবাহে এই মানে- মোৰ আন্টি এজনী আছে আনটিজনী ঘৰলে গলেহে মানে এলাহ লাগে আৰু। এই মেচিন চেচিন থাকিলে মানে কি হয় দি দিলে আৰু লগতে ধুইৱে দিয়ে দিয়াচোন।
অঁ না মেচিনত ইমান হেৰি নাই নহয়। মেচিনটোৱেহে ধুই দিব।
ই মানে বেলেগ মই কাপোৰ ধুলে মই বৰ বেছি ভাল নাপাওঁ মানে হাতেৰে হেৰি কৰিলে।
অ'।
উম।
উম।
খানাটো তেনেকৈ নিজৰ হাতৰে ভাল লাগে দিয়াচোন লোকে বনালে ইমানটো সোৱাদ এটা নাপায়।
অ', তুমি বন খোৱা বোৱা কি, কি বনাব জানা?
খোৱা বোৱা খিনি প্ৰায়বিলাকে বনাবলৈ জানো দেই মানে। ঘৰৰ মানে নৰ্মেল খানাৰ পৰা ধৰি লৈ পেলাই একে হেৰি ফাষ্টফুড কিছুমান আৰু ধৰা ম'ম'। ম'ম'ও ঘৰতে বনাই পাইছোঁ চাওমিন আকৌ এইবিলাক তেনেকৈ আৰু চিকেন পকৰা কিবা-কিবি উম। সেইবিলাক এনেই জানোঁ বাৰু দেই ঘৰতে বনাবলৈ। বেছিকৈ অ', অ', মই কে'কৰটো প্ৰশিক্ষণ লৈ থোৱা আছে। মই কেকৰ মানে ঘৰতে বেকাৰী নিচিনাই আছে আৰু সৰু সুৰা
অ', অ'।
উম এতিয়া মোৰ লাহে লাহে ভন্টিয়ে শি শিকিলে তাৰপিছত মায়েও শিকিলে
উম, উম।
এতিয়া মানে মই আহ মানে ঘৰতে আৰু অৰ্ডাৰ বিলাক আহে আৰু আমাৰ দোকানৰ নিচিনা খোলা নাই যদিও মানে অৰ্ডাৰ বিলাক ঘৰলৈ কিয় হয়
অ', অ', অ', তেনেকুৱাত ভাল আৰু ন।
উম, উম, উম ভাল ভাল উম। তাকে, তাকে।
অ', অ'।
এই আমাৰ অকণমানি পোৱালি এটা আছে মানে সি অকণমান দিগদাৰ কৰি থাকে মাজে মাজে।
অ', উঠি গ'ল নে কি।
অ', অ', সি মানে শুই আছিলে এতিয়া আকৌ উঠি গ'ল সি কোচত শোৱা মানে বিচনাত নুশৱে।
অ', হয় নেকি। কি অ', মাতটো বেয়া তেনেকে হ'লে
তাকে বেয়া অভ্যাসটো বেয়া হৈ গৈছে মানে সৰুৰ পৰা মানে আমাৰ তাতে ডাঙৰ হ'ল। আমাৰ তাত মানে ঢেৰ মানুহ যে এতিয়া আমাৰ খুৰা হত খুড়ী হ'ত এতিয়া গোটেই ওচৰ চুবুৰীয়াক খিনিয়ে তাক লৈ লৈ তাৰ এতিয়াও অভ্যাস হৈ গ'ল মানে তাৰ মানে কি হ'ল বহুত বছৰৰ পিছত
অ'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল! শুনিছা নে? হেল্ল! হেল্ল! হেল্ল! হেল্ল! নাই আ, হেল্ল! হেল্ল! হেল্ল!